শুনিছা
আহ
অ কি কৰিছা?
এ এনেই পৰি পৰি ভাবি আছিলো। কিবা কিবি
অ ভালে কৰিলা, আজি যে মোলৈ মনত পৰিলে ইমান দিনৰ মূৰত ফোন কৰিছা।
তাকে মনত পৰিয়ে থাকে ফোন ফোন কৰা হে নহেয় এয়া পৰীক্ষা চৈক্ষা মানে দি আছিলো যে, শেষ হওঁ হওঁ মানে হৈছে আৰু শেষ লাগে
হয় দিয়া মানুহবোৰ মানে ব্যস্ততা থাকিলে হৈও আচলতে ফোন কৰিবলৈ মইয়ো ভাবোঁ বিয়ে থাকো এতিয়া গা চা ইমান ভাল নহয় যে মই তেনেকে ৰখিয়েই যাগৈ উম, খোৱা বোৱা কৰিলা?
পোৱা নাই বনাবহে এতিয়া
অ অ অ আমাৰো হে মা বনাব গৈছে
উম
আ্ছা
তোমালোকৰ পৰীক্ষা কেতিয়া শেষ হ'ব
এ হ'লে আৰু এটাহে আছে সেইটো কেইদিনমান পিছত আছে মানে দিয়া নাই ন'টিছ মানে আকৌ দিবহে
অ ত কি নটিচখন কি আগতে নিদিয়ে? ৰুটিন হিচাপত নিদিয়ে? অ অ
সেইটো মানে কলেজৰ পৰা পাতা একজাম সেকাৰণে মানে কেতিয়া পাতে সেইটো পিছকে দিব নটিচখন
অ তুমি এইবাৰ কিমান কোন চেমত নো
মই এবাৰ ফৰ্থ চেমত
অ অ তোমালোকৰো এতিয়া চাৰি বছৰ কৰি দিলে
উম ন দুবছৰ আছেই
উম হ দিয়া মই হিন্দীত
অ ময়ো হিন্দী
অ একে
একেইে আৰু
উম
কিন্তু আমাক কি কৈছে গম পাইচেনাই আমি এনে বি মানে আনডাৰত যে ত' আমাৰ মানে একো মানে আমি নিজে হেৰি কৰিবব নোৱাৰো তোমালোকৰ নিচিনা কুৱেশন পেপাৰ বিলাক নহয় মানে আমাৰ
কেনেুকোৱো ন তোমালোকৰ
মানে এটা বস্তু দিলে সেইটোকে দিয়ে থাকে উপন্যাসৰ বিষয় দিলে নহয় গোটেই পেপাৰ খনে উপন্যাসৰ কথা কবিতাৰ বিষয় দিলে গোটেই পেপাৰ খন মানে কবিতাৰ কথা চাৰিখন বেপাৰ থাকে মেজৰৰ
ওহ
চবতে মানে তেনেকুৱা নিবন্ধ কথা যে গোট নিবন্ধ কথাাই সেনেকে মানুহে কিমান মোখ কষ্ট কৰিব এটা বস্তু কে এনেকে মিলাই মিলাই দিব লাগে ন তেতিয়া অকণ পঢ়ি মানে ভাল লাগে তেতিয়া মনত ৰখে
ন আমাৰও তেনেকুৱা আছিলে মানে কবিতা পেপাৰখন চব কবিতাই থাকে কাহিনীৰ পেপাৰখনত কাহিনী য়ে থাকে। আকৌ যোনখিনিত যে হিন্দী সাহিত্যকা ইতিহাস খনন মানে হিন্দী কাল খিনি যে থাকে আদি কাল। অ ভক্তি কাল এনেকুৱা। কাল আধুনিক কাল এইকেইটা মান। মানে এ সেই এখন, বেলেগে আৰু।
উম উম ন। জানো মানে আমি কাৰো, কোৱেচন পেপাৰ চাব পৰা নাই যে। এ খালি ছাৰহঁতে কৈছে আৰু আমাক। প্ৰশ্ন কাগত বিলাক তোমালোকৰ আগৰ।
সলনি হ'ব চাগে, কাৰণ এতিয়া তোমালোকৰ মানে শ শিক্ষা মানে যিটো, অ পেটাৰ্ণ টোও চেঞ্জ কৰিছে।
উম চেঞ্জ কৰি পেললে চব আগত।
উম, সেইটো কাৰণে প্ৰতিবাৰেই সলায় বুজিছা। অকল মানে তোমালোকৰ বুলি নহয়, আমাৰ যোন আমাৰ পালতো নতুন মানে আগৰ যোনটো মানে হেৰি আছিলে? অ' মানে? পদ্ধতি আছিলে। সেই গোটেইটো সলনি কৰি পেলালে।
অ',
বেলেগ। হয় গল।
এতিয়া গ্ৰেজুৱেশচন। মানে তোমাৰ কেতিয়া হেৰি হল? তোমাৰ হল শেষ।
দুহেজাৰ বাইশ চনতে মই গ্ৰেজুৱেশচন মই কৰিলো।
উম, এতিয়া ভাবিছা নেকি। কিবা বি এড চি এত কৰিবা বুলি।
অ' তাকে ভাবিছো বি এড ডি এল এড নাইবা বি এড কিবা এটা কৰো বুলি। কাৰণ এতিয়া। এনেই থকা যে, আৰু মানে কি হয় উম পঢ়া শুনাৰ পৰা এবাৰ আঁতৰাৰ পাছত ন, আকৌ পঢ়িব ইচ্ছাই নাযায়। সেইকাৰণে পিছ পৰি-পৰি মানে। এলেহুৱা হৈ যায় গ গম পোৱা এবাৰ তুমি এতিয়া দ্ৰব দিয়াৰ পিছত গম পাই যাবা নহয়। এক বছৰ। পাছ তুমি ঘৰত থকাৰ পিছত আৰু পঢিব ইচ্ছা নযোৱা হৈ যায়গৈ।
এ বন্ধ যে পাও যে এমাহ যদি ঘৰত থাকি দিওঁ তাৰ পিছত আকৌ। মন নোযোৱাই হৈ যায়গৈ।
অ' তেনেকুৱাই হৈ যায় মানে কলেজৰ বস্তুতটো মানে শিক্ষা বস্তুতটো তেনেকুৱাই। যিমান তুমি এতিয়া ইমান সৰু পৰা একদম বছৰ-বছৰ ধৰি লাগি থাকিলা হয়। যে ঘপককে যেতিয়া আঁতৰি গৈছে সিজাই গৈ মানে একদম আঁতৰাই যায় আৰু মোৰ তেনেকুৱাই হৈ গ'ল।
হিন্দীত নজৰ লৈ পেলাই কি-কি হ'ব পাৰেনো?
তুমি হেৰি দি দিব পাৰা ন, বি এড ডি এল এড কৰি লৈ পেলাই টেটত দি দিব পাৰা ডি এল এড কৰিলে তোমাৰ যেনিবা এ মানে তলৰ সাপৰ হব।
অ' মই চাই আছিলো সেই প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে পঢ়াব পাৰে।
এম ই এল পি অ এল পি এম ই। হাই স্কুল এনেকে থাকিব। মাষ্টাৰছ। ত কৰি ললে ভাল।
বি এডটো কৰিলে ক্লাছ টেনলৈকেহে পঢ়াব দিয়ে এই ইলেভেন টুৱেলভক পঢ়াব নিদিয়েইচোন।
অ ইলেভেন টোৱেলভ কৰিবলে হলে তোমাৰ মাষ্টাৰছটো লাগে নেকি।
অ কিবা লাগে আকৌ মই দেখিছিলো আছাম। হায়াৰ ছেকেণ্ডেৰী টেট বুলি এটা আছে বোলে সেইটো দিব লাগে।
পঢ়াবলৈ হলে মানে ইলেভেন টুৱেলভ খিনি পঢ়াবলৈ হ'লে। তোমাৰ হেৰি লাগিব অ। যদি মানে প্ৰাইভেটত পঢ়াব হলে তোমাৰ মানে অ বিশেষকৈ মাষ্টাৰ ডিগ্রীটো লাগিবই। চৰকাৰীকে হ'লে। প্ৰচেছটো বেছি হৈ।
অ মোৰ মানে এটা ডাউত আছে যে অকলে শিক্ষকৰ ফালে। চাব পাৰি নে হিন্দী কৰি পেলায় নে আৰু বেলেগ হিন্দীৰ মানে বেছিকে হৈ থাকে।
এনেতো বেছিভাগ অ বেছিভাগ মানে শিক্ষাৰ বিষয়ে যাব লাগিব যেনিবা। যিহেতু গ্ৰেজুৱেশ্যনতটো শিক্ষাৰ বিষয়ে মানে গুচিয়ে যায় কাৰণ। মাষ্টাৰছটো কৰাৰ পিছত। খাই হৈ যায় গোটেইখিনি। কিন্তু এনেই হেৰি কৰিব পাৰা।
অ মই মানে চাই আছিলো যে হিন্দীত। গ্ৰেজুৱেট কৰি পেলাই মানে আমি। কি কি কৰিব পাৰো। দেখিছো ট্ৰানসলেটৰ কিবা কিবি। বিহাও হ'ব।
অ সেই বাতৰি কাকতৰ ফালে যাব পাৰা সাংবাদিকৰ। ফালে গুচি যাব পাৰা।
অ আকৌ চিভিল চাৰ্ভিচতো।
অ চিভিল চাৰ্ভিচতটো পাৰি আৰামছে পাৰি উম মানে এনে কোৱা মতে মানে কি আৱ যিটো। হয়ে বাৰু মানে টিচাৰৰ শিক্ষক মানে হোৱাৰ নিচিনা মানে সন্মানীয় চাকৰি।
চাকৰি নাই অ
হয় বেলেগ চাকৰি তোমাৰ মানে একদম পাঁচটালৈকে যে বহিবই লাগিব কৰিবই লাগিব। নাইন টো ফাইভ জব তাইপ মানে কিন্তু।
আৰু মইতো দেখিছো গম পাইছে নাই বিল পাছ কৰিবলৈ কাৰণেও বহুত টাইম লাগে এ বেলেগ মানে। চাকৰি বিলাকৰ যোনবিলাক এ ডি আৰ ই। কিবা কিবি। সেইবিলাক বিল পাছ কৰে তেতিয়াহে সিহঁতৰ মানে দৰমহাটো সোমায় মাহত। সেইটোতো আকৌ সিহঁতে বহুত সময় ৰখি। শিকিব লাগে। চেনি দি থাকিব লাগে যোনটোৱে কামটো কৰে মই শুনিছো আৰু বেলেগৰ বেলেগৰ মুখ। হবা কিন্তু মানে সে। শিক্ষকৰটো ইমান হেৰি নহয় আৰু এনেও সোমাবই ডাইৰেক্ট লগতে।
সেইটোৱে তোমাৰ মাহপুৰ হব তোমাৰ চেলাৰী সোমাই যাব।
সোমাই যাব ধুনীয়াক। এহ আৰু কিবা হলেও এনো প্ৰিন্ঞ্চিপালৰ লগতহে কথা পাতিলেই।
অ গোটেইখিনি ঠিক হৈ যাব। চাকৰি যিয়ে নহওক মোৰ হিচাপত চাকৰি পালে আৰু মানুহবোৰৰ জীৱনতো সহজ হৈ যায়। কিন্তু সেয়াই ব্যৱসায়টো যেনিবা। নিজৰ হিচাপে নিজৰ ইচ্ছাৰে হয় কিন্তু কষ্ট বহুত ব্যৱসায়ত লাভ আৰু লোক। লোকচান দুটা থাকে। তাকে ন এতিয়া হেড হব নে। তেল হ'ব কোনেনো জানিব ঘপকে। যদি কপাল বেয়া থাকে। কেনেক ঘপক। কে লোকচান হৈ গ'ল তেতিয়া। কি হ'ব।
এ সেইকাৰণে মানুহক মানে নিজক সুৰক্ষিত নিজৰ মানে ভৱিষ্যতটো সুৰক্ষিত। সেইটো কৰিব কাৰণে সেইকাৰণে চাকৰি এটা লাগে। চবকে উম মানে মোটা ধন এটা পাই যায় ন মাহত মাহৰ শেষত। তাৰ পিছত মানে সেইখিনি পইচাৰে আকৌ ব্যৱসায় যদি। কম বুলি কয় সেইখিনি সেয়াতো লগাব পাৰে। ন বেলেগ নহলেও হাঁহ পাৰ খিনিকে যদি পুহিয়ে থাকে নিজৰ ঘৰত নিজে। খাবলৈ ভাল বস্তু খাব পাৰিব ন।
উম মানে চাকৰি কৰিলেও মানে নিজৰ একস্তা বিজনেছও চলাব। পাৰে কিন্তু বিজনছ থাকি পেলাই মানে অ সেইটোৱে অকল বিজনেছ থাকিলে হয়তো। একেবাৰে বহুত ধনী হ'ব লাগিব মানে একদম আম্বানীহঁতৰ নিচিনা। তেনেকুৱা
মানে অকমান ল হেৰি অকমান মানে লোকচান হলে মানে একো মানে কৰিয়ে হয়
মানে একো অ গাতে যেন নালাগা তেনেকুৱা হ'ব লাগিব আৰু মানে আৰু চবতে তোমাৰ পইচা মানে ইনভেষ্ট কৰিব পৰা মানুহো থাকিব লাগিব ন সেইখিনি বাজেতটোও থাকিব লাগিব চবৰে নাথাকে দিয়াচোন সেইটো কাৰণে এইখিনি বিষয়ে মানে বিজ বিকনেজ বুলি কলে মানে ব্যৱসায়ত পঢ়িব হলে মানে তুমি ইকোনমিক পঢ়িব লাগিব ইকনমিক্সত তোমাৰ জ্ঞানটো বহুত হব লাগিব অ কমাৰ্চত যদি তুমি পঢ়া তেতিয়া হ'লে মানে তোমাৰ ব্যৱসায় বহুত থাকে ব্যৱসায় ভাগ বহুত থাকে আমিতো ইমান নাজানোৱে, ইমান মানে আমি একোৱে নাজানো কিন্তু ইকনমিক্সত চব আছে তাত ভাগ ভাগ কৰি আছে
এই বাহিৰত যে গৈ গৈ ল'ৰা ছোৱালী বিলাকে যে এম বি এ কৰি আহে বি
উম উম সেইবোৰে চাগে পাৰে আৰু কাৰণ সেইবোৰে কেনেকুৱাত কৰে গম পাইছে নাই এইবিলাক কিছুমান যে প্ৰাইভেট জব বিলাকত যে একদম চি ই অ' নাইবা এনেকুৱা কিবা কদিনেটৰ তএনেকুৱা বিলাক যে হয় যে এইবোৰ পঢ়ি
পাৰ্চনেল এচিছটেণ্ট
উম উম এইবিলাকৰ মানে তেওঁলোকৰ আকৌ মানে উম হেৰিতটো বহুত
দৰমহাটো হেই এ লাখৰ ওপৰত মানে।
অ পঢ়ি আহে চাৰ্টিফিকেট আছে না এহতৰ বহুত দৰমহা তাক আকৌ ৰুম ফ্ৰী দিব তোমাৰ বাইক দিব নাইবা বাইক থাকিলেও অ বাইক থাকিলেও তোমাৰ হেৰি দি দিব উম তেল ভৰোৱা পইচা দি দিব এ চি দিব মানে তোমাৰ কাৰেণ্টৰ বিল দি দিব
আৰু মানে হেৰিতটো লগত মালিকৰ লগত যদি মানে বহুত বেছি ভাল হয় তেতিয়াওটো কেতিয়াবা মানে অ হেৰিয়ে দি দিয়া ন উম গিফ্টত দি দিয়ে
অ অ অ দি দিয়ে খালি মানে সেয়া তুমি যদি প্ৰাইভেট জৱ লাগে হয়তো তুমি ভালকে পঢ়ি আহিব লাগিব। আৰু চৰকাৰী বিচাৰিবলৈ হলে তোমাৰ মানে একদম সেইটোতো আৰু তোমাৰ লাকৰ লগতো কথা আৰু
এই বা মই দেখিছো
কিছুমান গাধৰ ল'ৰা ছোৱালীও অ বহি থাকে গাধৰ লৰা ছোৱালী কিছুমানেও কেনেকে পাই যায় ভগৱান জানে আৰু সিহঁতৰ লাকত পায় নে কি চাই দিয়ে ভগৱান জানে আৰু
সেই লাকতটো ভালে মানে সিহঁতৰ আৰু কিছুমান ইমান হেৰি মানুহ পণ্ডিত পণ্ডিত
উম কিমান বছৰ বছৰ মানে ইন্টাৰভিউ দি দি দি তথাপিও মানে নাপায়হে নাপ পায় কি বহুতো তেনেকেইো মানে নিজৰ আত্মবিশ্বাসেই হেৰাই যায় নিজৰ
মই দেখিছো হা তেটটটো দিলে চাগে আজিকালি লগতে চাকৰি পাই যায় হয়
সেইটো অ মানে কি ক'ম আৰু লাক কৰ লগত কথা বুলিয়ে ক'ব লাগিব কাৰণ যাৰ হেড ত যোন আমাৰ আমাৰ বছৰৰতোতহে খেলি মেলি হ'ব কাট অফ বোলে গৈ পেলাই ক'বা পাবগৈ
কৰা পৰা পাব ক অ আমাৰ কথাাতটো নকবাই মানে আমি আমাৰ বেটছটো অকমান দিগদাৰ
আমিও কোফা লগা বেচ বুলি থাকে যে কিছুমান ক কুফা লগাই মানে আমাৰ আমি যতে থাকো আমাৰ উম অ সংসাৰৰ মানে আৰু নতুন নতুন নতুন মানে যি যি মানে এক্সপেৰিমেন্টবোৰ আমাৰ লগতে কৰে সেনেকুৱাতে হৈ যায় আৰু
কি কৰিম আৰু জীৱনতটো চাকৰি এটা নাপালে কি হব এইবিলাক ভাবিয়ে মানে অশান্তি লাগি থাকে মন চন
হয় দিয়া
একো কৰিবও মন নাযায় তাৰপিছত
ভাবিলে দুখেই লাগে আৰু নিজৰ জীৱন ন কলে
উম
একো নাই বাৰু ঠিকে আছে দিয়া নহলে ন
উম উম দিয়া ঠিকে আছে মই ভণ্টিৰ ওচৰলৈ যাও অকমান তাইক সহায় কৰি দিম গ উম উম দিয়া ঠিক আছে